হেল্ল' হেল্ল'
কোলো মাৰিছে লাষ্ট ফালে ফোন কাটো নাহিল দেখোন
সেই বাদ দিয়া আৰু সেইটো উই হেৰি মই কৈছিলো কি জানা অ ক্ৰিকেট ৱৰ্ল্ড কাপ খন মানব লাগবো পচটা টিম থাকে পাচ টা টিম ইন ইনভিটিচন দে খেলোৱা কাৰণে মাতে
কি হব শুনি গৈছি
ফিফাত কোৱালিফাই কৰিব কাৰণে পাগলাই হৈ থাকে বে।
ক্ৰিকেটতো হয়।
আৰু ক্ৰিকেটত ইমান ভাল দিন এই দ্বিতীয় দিনে ভাল থাকিবই।
সেইয়া আৰু। আজিকালি ক্ৰিকেট চব খেলা লাভ আছে দেখোন, মই ক্ৰিকট চট পাইছো, জাৰৰ্মনী ফ্ৰানস
টাইম পাছ কৰে টাইম পাছ কৰে ইংলেণ্ডৰ পৰা গৈছে। গুৰুত্ব যে নাই গুৰুত, গুৰুত ন তে নাই ন ডগ্ৰীিক
পছো ল হা
উ হেৰি, চাওক ফিফাৰ দৰে ইমান স ৱৰ্ল্ড ৱাইড নোৱাৰে।
সিমান ন ক্ৰিকেটৰ বিপৰকে ফুটবলৰ নিচিনা।
ভাবছো ত ক'ত কি ওৱান ওান বিলিয়ন দ নিব ফাৰ্ষ প্ৰইজ আৰু ক'ত কি, পঞ্চাশ বিলিয়ন দে, ওৱান বিলিয়ন আছিল ন ফাৰ্ষ্ট প্ৰাইজ। যোৱা বাৰ কাপৰ চাৰি বিলিয়ন আছিল তাৰ পিফাত পঞ্চাশ বিলিয়ন
কম নাপাই দিমান বা।
কি পঠ
ফুটবল হনোন ক্ৰিকেট কেই উপৰত জানাই।
ফিফটি আৰু আৰু ফৰ বেংক খালি ন।
হা,
কত থিৰী ফিফটি বিলিয়ন আৰু ফৰ বিলিয়ন,
সেইট,
নাইনটি পাৰ্চেনে বেছি কৈছে।
প চব জাগাতে খেলেই।
ফটি হলি হান্দ্ৰেদ ছাৰে চাৰি চাৰি হান্দ্ৰেড পাৰ্চেন্ট কিমান হব কি
অ, চাধিন ফৰ্টি হব চাৰশ হ'ব।
আমি টেন পাৰ্চেটটো হাড্ৰেড কৰি লৈছো ইতে। পুজিবা নাই
কি
অ চাৰি এ চাদ্যখন কিমান চল্লিশ
আহ
এ টেন পাৰ্চেণ্টটো হাড্ৰেড পাৰ্চেন্ট ধল্লো কেনেকে নহব কছো তই।
ন ক্ৰিকটৰ হেৰি কি খ ক্ৰিকটৰ হেৰি কিমান?
ক্ৰিকেটৰ ফাৰ্ষ্ট প্ৰাইজ ফৰ বিলিয়ন কিজেনি ৱৰ্ল্ড কাপত।
আৰু হেৰি ফুটবলত?
ফিফটি
কিমান
ফিফটি ফিফটি
পঞ্চাছ
অ
পঞ্চাশ ম থ্ৰী ফিফটি ফ শনিছো পঞ্চাশ হ সেই হ'ব অতিয়া হাড্ৰড পাৰ্চেট বেি হ
তে মই তেম কি কৈছো
সেই শুছো ফফ মই থ ফফ শুনিছো
ঠিকেতো থাউজেণ্ডৰ বেছি হব গে
থ থাউজড হণ্ড্ৰেড প্চেণ্ট চৰি চ অ
তে চাৰ আমদত পচন্দ ন চল লিছকো
অ উম উ
গণ থিকিবি অলপ ম শিি মথ
মেটছ
অ গণী ঠিক পিছে
এই গণিত ক্লাছ টেনতে পাইছো ক্লাছ টেনৰ পৰা লৰাই নাইগিলা
চবতছে বেয়া পা গণিতে বেয়া
ক্লাছ টেনততে তই বিদিয়াই দিছো আৰু হ'ব আৰু তইে কি থ
ত পাই বাই নিশ্চনা কৰি
অ ইয়াৰ খেলাখন হ'লে ভাল লাগিল হ
কি খেলা হাৰ নে
প এল
হ
অ
খেলা দুত নামেই নাই
অফচান দিবা লাগে আফচান
চলিকিলে ইব কব ত চলে হাবা
চলো ই নাই নেকি গাঁৱত
গত নাই জোন নাই জোনে আহে জানা দি
যে লিংকিতত আ চল হতে বা নাাজায় ম নহাতে নাজায়
ফটো পাই
এই কথে পাল দিছ
তাৰ ক চি চাৱ
হা
মই কালি ফোন নাৰছিলো এপা পওৰা বুলি কৰিছে বল ফিল্ডত বল আহ চাও ৰ
মই কি কৰিলোঁ লিদিছ খেদো
আহিব লাগে নাই
জুতি আৰু চেঁপাক লগাই দিবা লাগে
তুমি একদম ফাৰ্ষ্ট পৰা থাকে
অ অৰে যেতিয়া পাৰ যতিয়াাকে দিিম খেলি তা আবাৰ
হা
এ দুৰে খাইছে সৰি ধুইে চালছ
ইচ নব নাই ঘৰ
অপচন হ'ব লাগে আইকন হ'ম বেংকাবাৰ ডাইৰেক্ট অচনত যাই লাভ নহ'ব আইকন গেলি লাভ হ'ব
আইকন চাইকন নাই ডাইৰেক্ট খে হলে ডাইৰেক্ট অকচন আৰু
বাল ডিমাণ্ড কৰিম মই ডিমাণ্ড কৰিম নেখেলাও বুলিও কম
সাত্তে মেনেজাৰ হৈ
অ মেনেজৰত দিয়ে পাৰি এ কাৰণ ছাৰ হেন লীগ খেলা লীগ খেলা তিনটে টিম কোৱালিফাই কৰ্ব ফাৰ্ষ আৰু ছেকেণ্ড তোৰ এজনীয়ে ছেমি ফাইনেল খন হাৰে শুনি থাৰ দল খেলবা লাগব
পাঁচটা তাৰিখৰ কোন দিব লাগে
ছাতে হ'লেও হ'ব মানে বাই চান্স কিম নহব পাৰে না চুলি কম হ'ব বিয়াৰ
অ চত্য
ছাতটাই টিম হলি তিনিটা টিম কোৱালিফাই কৰিব
অ
ফাৰ্ষ আৰু ছেকেণ্ড যুনে হাৰে শুনি এটা চান্স পাব শুনি থাৰ্ডৰ লগত চাল লাগব এতিয়া অ' তেতিয়া থাৰ আই পি এল টাইপ কি হ'ব আই পি এলত। এটা টীম জিকি কিনে আৰু এখন খেলবা লাগে ইহতে খাৰতে খেলবা নালগে আৰু। জি
আহ আহ আহ। ফাৰ্ষ্ট আৰু ছেকেণ্ডটো খেলিলা সিহঁত। অ'
অ' থাৰ্ডৰ লগত থাৰ্ডাৰ যোনে জিকে শুনি
ফাইনেল আৰু ছেকেণ্ড আৰু থাৰ্ড। টো এখন খেলা খেলব।
নাই নাই, সেন-সেনকে হলে বেয়া হ'ব, ডাইৰেক্ট ফাইনেল দিবা নোৱাৰাক
পাৰি, অ' ইয়াতে থম নেকি?
এ যোৱাবাৰ ভাল লাগছি কিন্তু। তোমাৰ।
এই জীয়াৰুল হতৰ লগত এই লীগত লাষ্ট টাইমত চেণ্টাৰৰ পৰা যে হাফ গোলি মাৰি দিলো।
অ' নময় ফ্ৰিকটো উলিয়াই দিছো।
ফ্ৰিকিকটো ফাইনেলত দি, পিকটোত ইমান মজা লাগা নাই, ভাল লাগছি।
হা?
মৰ সেইটো বেছি মজা লাগছি।
অ' আজুলি যে হাল্লা কৰলে।
নহয় সেনচি হয়নেলি লিগতে এ, এ জাগোল জে জেহাৰুল আৰু আমি হেলছিলো যি জেহাৰুলতে যি গ'ল দিছিল আমা আগে। টান ৰিজুল হাল্লা কৰা নাই। খন ৰিজুলে ছেমি ফাইনেলোত হে হাল্লা কৰছিল
নহয় নহয় এখান যে সেই আউটৰ কাৰণে হাল্লা হ'ল আউ তুদিন লেৰিকে না কিবা অহ' সেখান কি হৈছি।
অহ' সেখান লিকেজ লিক আছিল।
অহ' সেইয়েটো লিক সেখানতো হৱা কৰছি।
অ। কাৰণ ৰিজোৰে হাল্লা কৰা নাই সবিৰে হল্লাহ না না সবিখ সবিৰে হল্লাহ কৰচি।
কে
অ বলতো সেই কৰি দিয়া আনে ৰোমানে দুৰত মাত দিয়ান্তে সবিৰৰ ৰাগ উঠচি ঘুৰি সবিৰক কাৰ্ড দিলে যি তাৰপিছত আনি কেনে আউট দলত মই হাফো হাফলাইনৰ পৰা মাত দিলো জিং
অহ' ৰুমাল হ'ল নাছিল।
হা?
তোমান ধৰ আছিল নেকি?
ৰোমানানে কেনচৰছিল
তোৰ আছিল না।
অহ'।
তাত তেমু দিছিল। অহ আ
মই মোছন নিদলো হয়। মই সিহঁতৰ টীমৰ বাহিৰৰ পাই হাল্লাৰ পাই খেলাৰ ভিতৰৰ পৰা মোছন দেখা পাই মোচন দিছোঁ উঠি গেইচি যোৰ।
অহ' এক মিনট ৰহ চোন ৰহ।
হা হেল্ল'।
হেল্ল'। অহ' হেল্ল'।
উম'।
হেল্ল'। অহ মই মুচন নেদলো হয়, মই ম মুচন দেখা পাই মুচন দিছো সেহতৰ
অহ' হেৰি কাৰ টিমত আছিল। অহ, ধেকৰ টিমত আছিলো দে ছানি
অহ' ধানি জেপা হাতৰ।
হেপাহটো হ'ব আছিল ন।
ফাইনেলত, বাকী লিক খেলাখন নহ'লে আমাৰ। এই সেইখান‌ খেলা নেদলা আৰু।
উম', উম', উম'।
ফাইনেলত।
এ এনেইও হ'বা লাগে।
হ'লি ভাল লাগে, আলোচনা গিলা ভাল লাগে গাঁৱৰ নাই মিল দোকানত।
এইকেইদিন বেলেগ আৰু বুলবুলি খেল থাকে তাতে। অকল বুলবুলি খেল থাকে তাতে।
অহ, এ।
বেলেগ জমনি লাগে কিন্তু।
অহ, হাতত টাইমটো যায় বাৰু ভাই।
অহ, আছাদ্ধাজি এইত তহঁতৰ আৰু হেৰি আৰছিল হঁতৰ গলতো লাষ্টত যি কলা এই আপাক হাৰাবা ইচ্ছা নাছিলোঁ মই।
ব্লাইড অপচন দেখচি কিন্তু ব্লাইড।
চেণ্টাৰ পা লৈ গৈছি, বলটো চেণ্টাৰ নহয়, অলপ আগৰ পৰা লৈ গৈছি অফছাইড। অ', কি এনে অফছাইড দিয়ে নে গ'লতো তাৰপিছত অফ
আ, চাচি গলটো যিধা গ'লটো অলপ
বলতো ভাল লাগিলে ডাঙি দিছি এনেই আৰু! ! ! ! ! ! ! ! ! ! আৰে ভাই ফ্ৰী কিকত অফছাইড ডাঙি দিছি। সি কি কৰল অপচাইদ দাঙি দিলা যি।
কি কৰবা অকচাইদ দাঙচি ন। এইটো কি অকচাইদ হয় নে নহয় এনেই।
ডাইৰেক্ট ফেচবুকত। অহ, অফচাইড হ'বো কেতিয়া হ'বো জানা নে নাই।
সেইটোয়ে।
ধৰলোঁ আমাৰ ধৰলোঁ মই ফ্ৰী কিক ল'ম মাৰবা গেছো আমাৰ প্লেয়াৰ এটা বক্সত সোমাই আছে ফ্ৰী কিক মাৰাৰ লগ মোৰ লাগে সি বলটো মাৰবায়ে গেছি, এই তেতিয়া সেইটো অফচাইড হ'ব। এনে অফছাইড নহয়। এনেতো ঘুমি থাকি দি থাকিলে অফছাইড নহয় যদি বলটো এটেম কৰিব গেছি তেতিয়া তাৰ
তাহঁত একো এটেম-চেটেম কৰবা যোৱা নাই, ডাইৰেক্ট গল যিবা অফ ছাইড বুলে।
নটংকি কৰছে কিছু! ! ! ! ! ! ! ! ! !
খেলিবা ভালকে নাজনে দিবা নালগে
সে কিন্ত ভাল লাগছি হৰিত কিছিলে এই গলটো জি মাৰিছিলোঁ অ', মই মই গল গলত মাৰিম বুলি মাৰা নাই এনেই মাৰিছিলোঁ। অ', যেতিয়া গ'লটো এ ছোটিং মাৰা যে যাৰ লগত। বলো বলি হয় নাছিলো মাৰি দিছো যা কিন্তু যেতিয়া বলটো স্পীডত নামি গেছি তেতিয়া ভাবছোঁ গল এইটো।
ত' সেইটো মন নাই কোনটো বা কৈ আছ তই মই আকৌ বেলেগ মন
এই চেণ্টাৰ মানুহ আজি শ্বুটিং মাৰতি দিলোঁ পাততে। মিণ্টু সঁতে যে গমেই নাপালাক, ওপৰ দি সোমাই গেল।
কোনটো বা?
কোনটো মনত নাই এই জে বাহিৰৰ পৰা হাল্লা কৰিছিল আমাক গ'ল দিছিলহেঁতে প্ৰথমতে।
এইটো আছিল
হা?
মনত নাই দেখোন, কোনটো আছিল?
মনত নাই ফুল বস্তু মজিদত চাই দি আছিল।
সেইটোৱেই মনত এতাই মনত আছে, ৰ' খেল। আউটটো হে মনত আছে মোৰ, আউটটো মনত আছে, আউট মাৰি
সেইটো আউট মাৰিকেনেতো সেইটো শ্বুটিং মাৰিছিলোঁ।
অ', সেইটোৰ কথা কৈছা অ, সেই সিটো কথা
এইটো উপাত বলটো হাৱাতেই আছিল হাৱাতে মাৰ দিছিলোঁ।